হেল্ল উম কোৱা মই, এতিয়া ক'ব গলে অলপমান জিৰণি লৈ আছো। ভাত চাত খাই কেনে অ', ক'ব গ'লে উম, ভাত খালো ন' এতিয়া ভাত চাত খাই কেনে এনেই লাই মানে এনেই ফোনটো টিপি আছোঁ আৰু। ক'ব গ'লে তোমাৰ পৰা
আচ্ছা আচ্ছা অ ময়ো এনেই আছো এই ভাত চাত খাই কিনে মই বোলো তাকে তোমাকে ক,
অ আচ্ছা আচ্ছা অ আচ্ছা আ আচ্ছ ক'ব গ'লে তোমাৰো পৰীক্ষা চৰীক্ষা খম হ' ন চব?
অ মোৰ খতম হলেই যোৱা সপ্তাহত শেষ হৈছেই, এতিয়া সেই তাকে ঘৰতে আছো এনে বাকী তোমাৰ তোমাৰ শেষ হ'ল নাই।
হা হা মোৰো শেষ হ'ল মোৰ শেষ হৈ কেনোই এতিয়া ক'ব গ'লে। এতিয়া মই বৰ্তমান মানে পৰীক্ষা চৰীক্ষা খতম হলটো চ' মই সেইকাৰণে তোমাৰ ক'ব গ'লে এতিয়া গাঁওৰ আহিলো ক'ব গ'লে গাঁৱত কাৰণ হা ক'ব গ'লে বহুত ব গাঁৱলৈ অহা না
অ অ ঠিকে আছে দিয়া ঠিকে আছে দিয়া অলপ ফুৰি ফুৰি আহা ভাল লাগিব মনটো অ কিমান ন থাকিবা দ এনেও গাঁৱৰ পৰিৱেশ বহুত ভালে নহ মানে চহৰত যে তোমাৰ ক'ব গ'লে ভাল বা হাৱা বতাহ চব আৰু
আজিকালি ক'ব গলে গাঁওৰ গুৱাহাটী একে হৈছে অ লাহে লাহে কাৰণ গাঁৱতো মানু মানুহ বিলাকে লাহে লাহে ক'ব গ'লে মানে অলপমান ক'ব গ'লে গুৱাহাটীয়া চাই দিয়া হৈছে আৰু ক'ব গ'লে চহৰৰ নিচিনা হৈছ ছে আৰু ক'ব গ'লে কাৰণ মানে তোমাৰ মানুহ বিলাকেতো দেখা পায়ে থাকে টিভিতে হওক বা ফোনতে হওক সেইকাৰণে দেখা পাই পাই ক'ব গ'লে জানিব খোজে সেনেক
অ আচ্ছা আচ্ছা বাকী এনে কিমান দিনলৈ থাকিবা বুলি ভাবিছা
মই ইয়াতে ক'ব গ'লে আজি দুইদিন হ'ল আহা ক'ব গ'লে মই আহা আহ আমাৰ জেঠমাহঁতৰ তাত তে আহিছোঁ মই এতিয়া ভাবিছোঁ যে এসপ্তাহমান থাকিম আৰু এসপ্তাহ মান থাকি কেনে কাৰণ মানে ক'ব গ'লে এতিয়া বৰ্তমানতো একো নাই সেইকাৰণে ঘৰতনো যায় নো কি কৰিম এতিয়া সেইকাৰণে ভাবিছো যে গাঁওঁতে আৰু কেইদিনমান থাকো আৰু গাঁৱৰ পৰিৱেশত দাদা ভন্টিহঁতৰ লগত থাকিম আৰু অলপ মান আৰু এসপ্তাহ পিছত যাম আৰু
উম ঠিকে আছে নাই এনেও ঘৰৰ পৰিয়ালক আহাও নাই আৰু ঘৰৰ পৰি পৰিয়ালৰ লগত সেনেকেইতো মানে অলপ সময় যদি কটাব পাৰা আৰু আজিকালিতো কাৰো ওচৰত সময়ে নাথা কে এটো কিবা আৰু যদি এতিয়া কলেজ চলেজ আৰম্ভ হৈ যায় তেতিয়া টো নোৱাৰিবা ন আৰু এনেকে যাবলৈ বা এনেকে এতিয়া যিমান যি নোকোৱা কিয় গাঁৱৰ পৰিৱেশ নেও বহুত ভাল মানে কব গলে তোমাৰ ধুনীয়াকে ঘুৰিব জেগা চেগা আছে তোমাৰ বহুত জেগা আছে ন আমাৰ ইয়াতে জেগা নাই তুমি
জেগা আছে এতিয়া চোৱা আজি আজি মই ক'ব গ'লে সেয়াই গৈছো ওলাই গৈছিলো তোমাৰ এইপিনে মানে গাঁৱৰ এইফালে পথাৰ বা তোমাৰ পথাৰৰ অলপ লগতে নদী আছে তেনেকুৱা নদী চদীত ওলাই গৈছিলো নদীত জালো তাৰ পিছত তোমাৰ পথাৰলৈ গ'লো তাৰ পিছত তোমাৰ ইপিনে বাগিছা চাগিচা আছে সিফালে গ'লো তাতে ক'ব গ'লে একে হৈছে ক'ব গ'লে কাৰণ মানে তোমাৰ মানে যোনবিলাক আগতে সৰুতে দেখিছিলো নদীবলাক নদীবিলাক ক'ব গ'লে এতিয়া নদী বিলাকো লাহে লাহে ক'ব গ'লে লেতেৰা মানুহ বিলাকে জাবৰ জোঁথৰ পেলোৱা হৈছে লাহে লাহে
অ আমাৰ ইয়াতেতো বাৰু আমাৰ অহ নাছিলে আমাৰ মানে চহৰতটো বাৰু সেইটোতো নৰ্মলে হয় আৰু
তুমি ক'ব গ'লে তুমি নদী বুলি ক'ব নোৱাৰা সেইটো নদীতটো নালা কৰি পেলাই মানুহ বিলাকে
অ তাকে মানে নহয় এতিয়া মানে কি হৈছে তোমাৰ এ গাঁও বোৰত বাৰু গছ গছনি বহুত বেছি আছে দিয়া কোনটো নকওঁ মানে বায়ু চায়ো ভাল হয় প্ৰদূ্ষন নহয় কিন্তু আজিকালি যে মানুহবোৰে যে এই যে তোমাৰ নালা নালা নহয় আৰু মানে মই কৈ আছো যে আজিকালি মানে নদী চদীবোৰত যে জাবৰ জোথৰ পেলাই বা নিজৰ মানে সেইটো বহুত বেয়া কাৰণে ত নদী চদীতো বহুত মাছ তাৰে পানীৰ মানে যোনবোৰ জীৱ জন্তু হয় সিহঁতেতো বহুত কষ্ট
অহ সেইটোৱে আৰু কষ্টত থাকে ক'ব গলে কাৰণ চোৱা মানুহে যোনবিলাক উম আজিকালি আ নদীবিলাকত মাছ ক'ব গ'লে মানুহে নামাৰে কাৰণ মাছেই নাপায়। সেই মাছ কেনেকে পাব যেতিয়া আপোনালোকে কি কয় আপোনালোকৰ নদীত, তে যদি আপোনাৰ জাবৰ জোথৰ পেলাই। সেই নদীটোত মাছ কেনেকে থাকিব। সেইটোয়ে, আজি কব গ'লে দেখাও পাইছো। উম, মানুহে কি কি কয় কাপোৰ ধুই আছে নদীত ক'ব গলে চ ভন্টি, কাপোৰ ধুই আছে। তাৰ পিছত তোমাৰ, কোনোবাই কি কয় বাচন ধুইছে। সেনেকুৱা সেইবিলাক দেখা পাই বেয়া লাগিছে আৰু আজি ক'ব গ'লে। কাৰণ, আগতে আমি যেতিয়া সৰুতে আহিছোঁ ছিলো, সেইবিলাক মানে মানুহ বিলাকে সেইবিলাক নকৰিছিলে। সেইবিলাক, নকৰিছিলে। অ', মাছ মাৰিছিলে, মাছ মৰীয়া দেখা পাইছিলো। ৰাতিপুৱা জাল পাতা দেখা পাইছিলোঁ, তাৰপিছত গধূলিলৈকে
আজিকালি মানুহে মাছ মৰাও কমাই দিছে মানে ক'ব গ'লে মাছৰীয়া খিনিহে পায় আগতে মানে মানুহে মানে জো, খিন তাৰে মানে যোনখিনি সাধাৰণ মানুহ হয় যোনখিনি লোকেল মানুহে সিহঁতে মাছ আগত। নদীৰ পৰা মাৰি কেনে নিজে মানে মাছ মাৰি কেনে খোৱা খাই। বা সেনেকে আছিলে কিন্তু আজিকালি সেইখিনি মানুহে কিন কেনে। খাই, অকল সেই মাছমৰীয়া। যোনে মাছ বেপাৰ কৰে, সিহঁতেহে অকল মাৰে।
মানুহ বিলাকৰ মানে ক'ব গ'লে জ্ঞান নাইকিয়া হৈ গৈছে।
অ মানে মানে কি কয়। মানে যোনটো, সাধাৰণ মানে যোনটো সিহঁতৰ যোনটো সাধাৰণ। অ', থাকা মানে হেৰি হয় সেই টো মানে নাইকিয়া হৈ গৈছে আজিকালি মানুহবোৰে মানে বজাৰত পায়ে, লাগিলে পইচা দিয়ে খাব, কষ্ট কিয় কৰিব। সেনেকুৱা হৈছে, সেইটো কৰিব নালাগে একচুৱেলি কাৰণ কিয়? তোমাৰ আগতে যেনেকে মানে ধৰা আমাৰ আগৰ যেনেকে আইতা ককাহঁতে আগতে মাছ মাৰি কেনেবা বাৰীৰ পৰা শাক, পাচলি আনি কেনে খাইছিলে। আজিকালি সেইবোৰ নোহোৱাই হৈ গৈছে, হেনো কাৰন কিয় বজাৰত পায়েই। বজাৰত পাই, কিন্তু সেই বজাৰত যোনবোৰ পায় বা তোমাৰ যোনবোৰ চালানী মাছ হয় সেইবোৰতো লোক লোকেল মাছৰ নিচিনা ভাল নহয় ন সেইবোৰ তোমাৰ সেই ভিজাম আৰ ফিচাৰিত এইবোৰ তোমাৰ দৰব দি
দৰব দি কেনে ডাঙৰ কৰে, ক'ব গলে মেডিচিন খুৱাই কেনে সেনে ডাঙৰ দীঘল কৰে সেই মাছ খাই কেনে অ ভাল নহয় উম বেমাৰ পোৱাৰ নিচিনা হ'ব কাৰণ চোৱা তুমি কিমান টাইম লৈকে খাবা সেইটো মাছ, তোমাৰ ক'ব গ'লে এটা সময়ত যাই কেনেতো বেয়া কৰিবই সি।
সোৱাদটো লাগিব, সোৱাদ নালাগা নহয়। সোৱাদ লাগিব, কিন্তু আচল যোনটো কি কয় লোকেল বা মাছ, সেই মাছ নহ? সেইটো মাছ নাপায়। নোৱাৰে, নোৱাৰে। আগতে, গাঁৱত আহিলে ক'ব গ'লে আমাৰ জেঠাহঁতে বা বৰদেউতাহঁত তে ক'ব গ'লে কি কয়, মানে নিজৰ ঘৰৰ লোকেল মাছ খুৱাইছিলে বা মুৰ্গীকে খুৱাইছিলে কিমান খোৱাদ আছিলে উম কিমান খোৱাদ আছিলে কিমান অ
বেয়া হয় মানে কিমান বেমাৰৰ
সেইটো ক'ব গ'লে, আজিকালি গাঁৱত আজিকালি ব্ৰইলাৰ সোমাই গৈছে। আজিকালি, লোকেল মুৰ্গী নাখায়েই। গাঁৱত মানুহে ব্ৰইলাৰে খায় আগতে আগতে মুৰ্গী গৈছিলে যদি অকল লোকেল মুৰ্গী খাইছিলে এতিয়া এতিয়া তোমাৰ গাঁৱতো হাঁহ খাইছিলে উম কিন্তু আজিকালি মানুহ গাঁৱত কি হৈছে তোমাৰ ক'ব গলে অ লোকেল মুৰ্গীটো মানে ক'ব গ'লে নাখায়ে খুব কম খাইছে যদিও খুব কম কিন্তু ক'ব গ'লে বজাৰৰ পৰা এই ব্ৰইলাৰটো কা দি কেনে আনিব, তাৰ পিছত সেইটোকে বনাই কেনে আৰু ক'ব গ'লে। সেইটোৱে মানে ক'ব গ'লে, অভ্যাস বিলাক মানে, লাহে লাহে মানুহ বিলাকৰ একেই চহৰৰ মানুহৰ নিচিনা
ন হৈ গৈছে, বেয়া হৈ গৈছে আৰু এতিয়া। আৰু আজিকালি, মানুহে গৰু চৰু পালা ইমান মানে হেৰি কৰিছে কাৰণ কিয় গৰু পালিলেও বহুত দানা চানা কিবা কিবি বহুত মানে ধেৰ সিবি জিবি হৈ যায় ন মানুহবোৰৰ ন অলপ কষ্ট হয় দিয়াচোন নহোৱা নহয় অ'! আৰু আজিকালি ন', গাঁৱৰ ল'ৰা ছোৱালী বোৰে গাওঁ এৰি কেনে চহৰত আহে পঢ়িবলৈ। পঢ়ি কেনে ইয়াতে কিবা এটা চাকৰি কৰি কেনে তাতে থাকি যায়। সেইটোৱে, এতিয়া মানে যদি নিজৰ যদি সেয়াই যদি নিজৰ যদি খেতি বাতি যদি এনেকে নব চাই মানে তেত ধৰা তোমাৰ যদি তোমালোকে গাঁৱৰ মানুহৰ আগত যেনেকে নিজৰ ঘৰতে নিজে খেতি চাউলৰ ধানৰ খেতি কৰিলে বা কিবা নিজে খাবলে একো বিক্ৰী ন বিক্ৰী নকৰে মানে নিজে খাবলে আজিকালি সেইটো নাইকিয়া হৈ গৈছে কাৰণ কিয় চাউল কিনি কেনে নেখায়।
কিনি কেনে খায়। আজিকালি, খেতি কৰিলেওঁ মানুহবিলাকে, অলপমান ৰাখিব। বাকী গোটেই বি কৰি দিব তেনেকুৱা হৈছে। আজিকালি চবৰ মানে, ক'ব গ'লে সেই, একে মানে, ক'ব গ'লে মাথাত আহিছে যে, অকল পইচাই, অকল পইচা এ, হয় বাৰু। পইচা চবে কিন্তু, ক'ব গ'লে যোনখিনি আপোনালোকে পইচা দি কেনে পাই আছে সেইখিনিতো আপোনালোকে নিজে খেত তি কৰি আছে খেতি কৰি কিনে খালে ত' বেছি ভাল। আপোনাৰ দেহাও ভাল থাকিলে। অলপমান কষ্ট হ'ব। কিন্তু, আপোনাৰ দেহাটো ভাল থাকিব।
উম, সেইটোৱে আৰু আপোনাৰ সেইটোৱে দেখা নাপায় আৰু ৰাতিপুৱা যেতিয়া, উঠি কেনে যেতিয়া পথাৰত যাই বা এইবোৰ কাম কৰে তেতিয়া কিমান ভাল হয় ন শৰীৰৰ কাৰণেও ভাল হয় বা হেৰিৰ কাৰণেও ভাল হয় আজিকালি মানে মানুহে কি হৈছে, কষ্ট কৰিব নোখোজে। উম, এতিয়াৰ এতিয়া আৰু নৱপ্ৰজন্ম খিনিয়ে নাজানেই কেনেকে কৰিব লাগে বা কি কৰিব লাগে
উম উম নাই নাই আজি কাৰণ আগৰ মানুহখিনিত যোনখিনি আছিলে খিনি মানুহে ক'ব গ'লে এতিয়া লাহে লাহে বদলি বদলি আহিছে এতিয়া নতুন নব প্ৰজন্মনো কিনো কৰিব কাৰণ, যুৱ প্ৰজন্ম এতিয়া যি দেখে সেইটোকে কৰিব ন'। আৰু ক'ব গ'লে আজিকালি যুৱ প্ৰজন্মৰ আজিকালি, ক'ব গ'লে, আঁ সিহঁতে কষ্ট কৰিব নোখোজে এইবিলাক। বস্তুত, কষ্ট মানে কি ক'ব গ'লে পথাৰত নামিব নোখোজে। ক'ব গ'লে সেইকাৰণে ক'ব গলে মানে চব মানে ক'ব গ'লে এটা মানে চহৰীয়া জীৱন বিচাৰে বা
চহৰীয়া বুলিও নহয় মানে এনেকুৱা হৈছে যে অ তোমাৰ মানে এনেকুৱা হৈছে যে মানে কষ্ট বুলি নহয় আৰু মানে অ মানে চবে মানে, এনেকুৱা মানে, দেখাব খোজে মানে, চবে মানে, সেই চাকৰিয়ে কৰিব খোজে। খোজা আৰু আজিকালি কোনো মানে, খেতি বাতি মানে, মানে, ইন্টাৰেষ্ট নাই।
কাৰণ, এতিয়া মানুহ বিলাকৰ মাথাটো সেইকাৰণে নাইকিয়া হৈছে। যে কি কয়, নিজৰ পৰিৱেশটোও বচাই ৰাখিব লাগে যেন। নিজৰ কি কয় মানে ক'ব গলে গছ গছনি বা পুখুৰী বিলাক ক'ব গ'লে চফা ৰাখিব লাগে। জাবৰ -জোঁথৰ পেলাব নালাগে। উম, সেইবিলাকো নাইকিয়া হৈছে আজিকালি। হাঁহ থাকিছিল। উম! উম! উম! আজিকালি মানে, ক'ব গ'লে হাঁহ চাঁও নোপোৱা হৈছে। ক'ব গ'লে আজিকালি, ঘৰৰ খানা নাখায় কেনে গাঁৱৰ মানুহে নিজে খে এনে মানে, ক'ব গ'লে তোমাৰ বজাৰৰ পৰা কিনি কেনে খায়। সেইটোৱে পইচা অৰ্জন কৰিব বিচাৰে অকল কিন্তু মানে যোনখিনি সিহঁতে মানে অকল পইচাটো চিনি পোৱা হৈ গৈছে। আজিকালি, মানুহ বিলাকে সেইটোৱে হৈছে। কাৰণ, নিজৰ স্বাস্থ্যটো
উম! উম!
ভাবা হৈছে স্বাস্থ্যকৰ কাৰণে কেতিয়া ভাবি যেতিয়া, কিবা এটা হ'ব। কিবা এটা হলে আজি ক'বা এটা বেমাৰ হলে বা আজি কিবা এটা কিবা এটা ধৰা পৰিলে তেতিয়াহে স্বাস্থ্য স্বাস্থ্যতো কথা ভাবে তথাপিও আৰু ক'ব গলে সেইকাৰণে সেইবিলাক
হৈ যায় ন যদি আগৰ পৰাই যদি সজাগ হৈ কেনে যদি কাম খিনি কৰি যায় ভালকে তেনেহলেতো সেইটো মানে সেইবোৰ সমস্যাৰ মানে কি কয় আৰু সন্মুখীন হবই না
নালাগে, সেইটোয়ে হৈছে আজিকালি গাঁওৰ কথা গাঁওৰ ৰয় চব কথা সেইয়ে হৈছে চহৰতো সেইবিলাক চহৰতো নকওঁৱেই বাৰু চহৰতো নক‌ওঁৱে বাৰু। ক'ব গ'লে সেইবিলাক মানুহবিলাক গাঁওলীয়া মানুহ আজিকালি চহৰ ৰীয়া হৈছে আৰু সেইবিলাকে আৰু কথাবিলাক তেনেকোৱা। গাঁওৰ পৰিৱেশো উম দিয়া ঠিক আছে হ'ব দিয়া উ।